হেল্ল'
অ
হেল্ল' অঁ শুনিছা? হেল্ল' শুনিছানে?
অঁহ হেল্ল'!
কি কৰিছা?
অহ এনেই, বহি আছোঁ মই।
অঁ ভাত খালা?
আজি ভাত খোৱা নাই। আজি পুৰিহে খাইছে ৰাতিপুৱা।
অ
আৰু তুমি?
মইয়ো মইয়ো পুৰিকে খালো আজি আজি দেওবাৰ যে আজি আমাৰ হোষ্টেলৰ পুৰি দিয়ে।
অ আমাৰো ইয়াতো এনেকা ছেম এ হয় চাগে।
উম প্ৰায়ভাগ হোষ্টেলতে পুৰিয়ে দিয়ে নেকি দেওবাৰে।
অ গম নেপাও হয় চাগে।
অ ৰাতি চাগে মাংস আছে ন।
অ আছে আমাৰ।
অ আমাৰো মাংস।
কি কি মাংস দিয়ে?
আমাৰ বইলা মাংস দিয়ে যেতিয়া মানে এনেকুৱা মাঘ বিহু যে হয় মাঘ বিহুৰ সময়ত আমাৰ আহ তাৰ মানে খাচী মাংস দিয়ে উম
ইয়াতে মাছ দিয়ে আৰু আন্দা দিয়ে
অ
ব্ৰইলাৰ বেলেগটো নিদিয়ে ইয়াত
উম। আৰু হেৰি তোমালোকৰ মাঘ বিহু পতা হয় নহয় ঘৰৰ ফালে?
কি কি?
তোমালোকৰ ঘৰৰ ফালে মাঘ বিহু পতা হয় নে নহয়?
পাতে চাগে পাতিলেও মই গম নাপাওঁ এইফালে কিবা আছামিছবিলাক বেছি নাইয়ে এইটো কাৰণে।
অ আমাৰ ঘৰৰ ফালে আহিবা বহুত ধুনীয়াকে পাতে মই তোমাক দেখুৱাম।
আহ বিহুৰ সময়ত আহ মাতিবা যাম।
অ অ মাতিম আহিবা আমাৰ প্ৰথম মাঘ বিহুত আমাৰ প প্ৰথম পৰে বহাগ বিহু।
অ এইটো কি মাহ কোনটো মাহত হয় এইটো?
এইটো এ তাৰমানে ব'হাগ বিহু আমাৰ বহাগ মাহত হয় মানে, এপ্ৰিল মাহত।
অ অ।
তাৰ পিছত সেই বহাগ বিহুত আমাৰ প্ৰথম দিনা গৰু বিহু বুলি কয়, সেইদিনাখন আমাৰ গৰু গা ধুৱাই তাৰ পিছত গৰুক আমাৰ আহ পথাৰলৈ উলিয়াই দিয়ে।
উম উম।
তাৰপিছত এ সন্ধিয়া গৰুক জাক দিয়ে এই যে জ্বলাই মেলি যে জাক দিয়ে।
উম
সেই তেনেকে গৰুক জাক দিয়ে তাৰপিছত আহ তেওঁলোকৰ মানে গৰুক নতুন ৰচি পিন্ধাওঁ। তাৰ পিছদিনাখন ব'হাগ অ অ আহিবা তাৰ পিছদিনাখন মানুহ বিহু বুলি কয়। মানুহৰ বিহুৰ দিনাখন গ তাৰ মানে সৰুৱে ডাঙৰক সেৱা কৰা হয় আৰু মানে চবেই নতুন কাপোৰ পিন্ধা হয়। আৰু যোনখিনি মানে সৰু সৰু লোক ছোৱালী থাকে ন। সেইবিলাকে ল'ৰা ছোৱালী মানে হুঁচৰি গাব যায় ঘৰে ঘৰে। ঢোল, পেপা, গগনা এইবিলাক চব লৈ মেলি। তুলি সেয়া চব লৈ মেলি হুঁচৰি গাব যায়।
উম মইওঁ কিবা মেখেলা পিন্ধিবলৈ ভাল পাওঁ ময়ো।
অ চাদৰ মেখেলা পিন্ধি ভাল পোৱা? উম আহিবা আমাৰ আমাৰ ঘৰত। মই ইমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা পিন্ধিবলে দিম।
আহ হ'ব যাম।
তাৰ পিছত
উম উম।
অ তাৰ পিছত আমাৰ যোনখিনি হুঁচৰি গোৱা, হুঁচৰি গাব যায়। তাৰপিছত ৰাতিলে যোনখিনি তাৰমানে যোনখিনি মানে হেৰি অ ডাঙৰ ডাঙৰ বোৱাৰী বিলাক লৰাবিলাক সেইবিলাক ত তাৰমানে ডেকা গাভৰু সেইবিলাক আহ ৰাতি হুচৰি গাব যায় মানুহৰ ঘৰে ঘৰে।
উম - উম।
তাৰ পিছদিনাখন গোঁসাই বিহু বুলি কয়, গোঁসাইসকলে পালন কৰে। অ'- তাৰ তাৰ পিছত আমাৰ তাৰ আকৌ আৰু এটা গছ বিহুও পালন কৰে। গছৰ তলত এইটো মানে বিহুৰ একে লাষ্টৰ দিনাখন, একদম গছ গছৰ তলত মুকলি বিহু পাতে এনেকুৱা যে মানুহ গোট খাই মেলি তাতে মানে গো গোটেই গছজোপাৰো আৰে তাৰমানে গোটেই কাষে-কাষে
উম উম।
ঘূৰি-ঘূৰি নাচে, তাৰপিছত তাৰপিছত আহে আমাৰ কাতি বিহু কাতি বিহু আমাৰ কঙালী বুলি কয় আৰু শুনিছা?
অ', শুনি আছোঁ এইটো কিম আহ কি মাহত হয় এইটো বিহু?
আহ কাতি বিহু হয় কাতি মাহত হয়। উম ছেপ্তেম্বৰ অক্টোবৰ মানত হয় কাতি বিহু। সেই তোমাক এহ সেইটো বিহুত ইমান নহয় সেইটো বিহুত অকল আমাৰ তুলসী তলত চাকি দিয়া হয় আৰু পথাৰত চাকি দিয়া হয়। আৰু লগতে মানে হা এহ সেইটো বিহুত অহ তুলসী তাৰমানে সেইটো বিহুত কঙালী বুলিও কয়। মানে সেই বিহুটোৰ মানুহৰ মানে খেতি-বাতি চব কৰি মানে পইচা বেছি নাইকীয়া হৈ যায়, সেইকাৰণে সেই বিহুতো মানে বেছি ডাঙৰকে পালন কৰা নহয়।
আহ আহ।
তাৰ পিছত আহে মাঘ বিহু, মাঘ বিহুতটো বহুত ভালকে পালন কৰা হয় মাঘ বিহুত আহ তাৰ মানে যদি প্ৰথম ডেকা গাভৰু খিনিয়ে মিলি এই যে পথাৰত যে ধান কাটি দিয়াৰ পিছত যে বাচি যায় যে যোনখিনি হেৰি ন' তাৰমানে কি ধানৰ এই লাঠি খিনি যে,
অ'
খিনি নৰা নৰা বুলি কয় আমাৰ নৰা খিনি কাটি কাটি আনে তাৰ পিছত তাৰ লগতে খেৰ মিক্স কৰে খেৰ মিক্স কৰি আমাৰ ভেলাঘৰ সাজে‌। আৰু লগতে মেজ মেজি বনাই মেজি অ' আমাৰ এই খৰি আৰু খেৰদি বনাই।
অ অ
তাৰপিছত সেই ভেলাঘৰটোতে অ' যোনখিনিয়ে মানে ওচৰৰ ডেক- গাভৰু বুঢ়া-বুঢ়ী চবে মিলি সেই ভেলা ঘৰটোতে বিহু দিনাখন উৰু বিহুৰ উৰুকা দিনাখন তাতেই থাকে।
উহু
সেই বিহুটোত মানে এনেকুৱা এটা বিহু সেইদিনাখন চুৰ কৰিলে কোনেও কাকো নধৰে।
অ
তাৰপিছত সেই বিহুৰ তাৰ মানে চবেই অ' চুৰ কৰি আনে মানুহৰ ঘৰৰ হাঁহ-কু কুকুৰা, আকৌ এই যে নঙলা আগফালে যে বাঁহৰ দিয়ে জেওৰা সেইবিলাক চব চুৰ কৰি আনি আহ শাক পাচলি সেইবিলাক চব চুৰ কৰি আনি সেই ভেলাঘৰতে সেই চুৰ কৰি অনা বস্তু সেনেকে বনাই, তাৰমানে সেই তাৰে খৰি তি‌ জলাব, তাৰপিছত তাৰে হাঁহ কুকুৰা এদি বনাব তাৰে চব্জি দি চব্জি বনাব। সেই তেনেকে বনাই মেলি চবেই মিলি জুলি খায়‌।
উম উম। কিন্তু কিবা এইটো চোৰ কৰি কিবাতো খং উঠিব নাপাৰে নেকি তাক।
অ' নাই নাই সেইটো পাৰিব নোৱাৰে সেইদিনাখন মানে সেইদিনাখন চুৰ কৰিলে কোনেও কাক কো ধৰিব নোৱাৰে।
অ' আ।
তা মানে ডাঙৰ বস্তু চুৰ নকৰে ন সৰু সুৰাহে, হাঁহ কুকুৰা, অকল খোৱা বস্তু আৰু এনেকুৱা জেওৰা সেইবিলাক চুৰ কৰে।
অহ।
তাৰ পিছদিনাখন ৰাতিপুৱাই বিহুৰ দিনাখন ৰাতিপুৱা ৰাতিপুৱা চাৰে চাৰিটামান বজাতে আমাৰ মেজি জ্বলোৱা হয়। চবেই গা-পা ধুয়ে মেজি জলাওতে। তাত আমাৰ প্ৰসাদ দিয়ে, তাৰ লগতে তিল আ লগতে চাউল, বুট তেনেকে মিক্স কৰি এটা মানে আৰু এটা প্ৰসাদ বনোৱা হয়। সেই প্ৰসাদটো খাব লাগে বুলি কয় আৰু লগতে মিঠা আলু চিনি পোৱা? ন' মিঠা আলু অ'। ‌ লগত সেই মিঠা আলু খোৱা হয় কাঠ আলু খোৱা হয় সেয়াা তাৰ মানে সেয়া খাব লাগে বুলি কয় আৰু লগতে অম তাৰ মানে জুইত সেইখিনি অলপ অলপ দিয়াও হয়ানে অগ্নি দেৱতাক আমাৰ পূজা কৰা হয়
অ' অ'। ময়ো যাম এই
অ' আহিবা অ মাঘৰ বিহুত বহুত ভাল পাবা, গোটেই কেইটা বিহুতে ভাল পাবা আমাৰ।
আহ।
মাতিম যাবা আমাৰ ফালে। পাহৰ ন পাহৰা মাতিম
উম
হেল্ল'।
হেল্ল'
অ' শুনিছা?
আহ শুনি আছো
এইবাৰ বিহুত তোমাক আমাৰ পিঠাও খুৱাম, আমাৰ পিঠাও ধেৰ প্ৰকাৰৰ নহয়। আমাৰ পিঠাও ধেৰ বনাই। অ' আমাৰ যোনটো ভাপত দিয়া পিঠা বনাই, বগা পিঠা বনাই, তেল পিঠা বনাই খোলা চপৰীয়া পিঠা, লাডু এ নাৰিকল লাডু তিলৰ লাডু। আকৌ মিঠৈ সেইবিলাক বহুত কিয় কিব বনোৱা হয়। লগত চিৰা দৈ দিয়া হয়।
অ' অ'।
আমাৰ ঢেৰ পিঠা আছে। লগত‌ বে জোন পিঠা আছে তাৰমানে যদি চব বনোৱা হয় নহয়। তুমি খাই খাইে খতম কৰিব নোৱাৰিবা উম
হ'ব যাম।
অ আহিবা অ হ'ব দিয়া।
অ' অ' হ'ব।